হেল্ল', - হেল্ল',
হেল্ল',
হেল্ল',
হয় নমস্কাৰ।
হয় নমস্কাৰ -নমস্কাৰ কি খবৰ?
খবৰ ঠিকেই আপোনাৰ ঠিকেই আছে আপুনি?
মই এয়া আৰু ভাল বেয়াৰ মাজতে। জীৱন নিৰ্বাহ কৰি আছো।
তোমাৰ মাতটো ভালকে স্পষ্টকে অহা নাই একদম আহিছে।
এয়া মানে যোগাযোগৰ কিছু বিচ্ছেদ ঘটিছে। এই বিষয়ত মই তেনেকে আপোনাৰ বিশেষ একো কৰিব নোৱাৰিম হ'লেও যিমানখিনি পাৰো নিজৰ পৰা আগবঢ়াইছো আৰু
হয়, বুজি পাইছো- বুজি পাইছো।
হয় কালি তাতে আপোনালোকৰ তাত ঘটনা এটা শুনিলোঁ
হয় কওকচোন
হয় কোনোবা
বলিয়া নামৰ ডাইনী ওলাইছিল বোলে আজিৰ যুগতো এই আপোনালোকৰ সমাজত এই অন্ধবিশ্বাসটো কিয় আছে ফে
অ হয় এইটোতো একেবাৰে আপোনাৰ দুখ জনক এটা কথা আহ ম ময়ো কথাটো নুশুনা নহয় ত সিহঁতৰ ঘৰত আপোনাৰ পলুক ডাইনী সজোৱা হ'ল বা ওচৰৰ মানুহ খিনিয়ে অ মই গৈ কথাখিনি অকমান আপোনাৰ আলোচনা কৰি দিলো যে আজিৰ সমাজতো এইটো হ'ব ন লাগে কিন্তু মানে মানুহখিনি ইমানেই এই কুসংস্কাৰৰ মানে জাল খনত সোমাই পৰিছে যে তেওঁলোকে মোৰ কথা বিশ্বাসেই নকৰে
হয় আজিৰ যুগতো এই অন্ধবিশ্বাসটো একেবাৰে গ্ৰহণযোগ্য এটা বিষয়বস্তু নহয় ই ওপৰত যিমান পাৰে ৰাইজ সিমান সজাগ হব হব লাগে হয় হয় আপুনি এজন সচেতন নাগৰিক হিচাপে আপুনি সেই অঞ্চলটোৰ চোৱা চিতাৰ ব্যৱস্থা কৰক বা ওচৰৰ আইনৰ হাতত আইনৰো সহায় লক প্ৰজন হ'লে
হয় এতিয়াতো পৰিয়ালতটো একেবাৰে ভুক্তভোগী হৈছে গতিকে ময়ো অলপমান চেষ্টা কৰিছো যে সমাজৰ পৰা এই বা অন্ধবিশ্বাস বোৰ চিৰৰদিনৰ কাৰণে দূৰ কৰিব পাৰো কিন্তু আমাৰ সমাজত এইটো মানে আপোনাৰ আগৰ পৰাই চলি অহা ব্যৱস্থা দিয়কচোন
হয় হয় গাঁৱলীয়া সমাজত এইটো এটা বহুত পুৰণা প্ৰচলিত প্ৰথা যিটো আপোনাৰ সমাজত ইয়াৰ কোনো ভাল প্ৰভাৱ নাই ইয়াৰ বেয়া প্ৰভাৱ খিনিহে আমি দেখা দেখা পোৱা যাওঁ দেখা পোৱা যায় মানে সমাজত আপোনাৰ এতিয়া আমি যদি কালি ঘটনাটো চাও মই যিমান দূৰ গম পাইছো টো তেখেতক ডাইনী সজাই বহুত লোকে মাৰপিট কৰিছে অৰিন্দম শইকীয়ায়ো তেখেতক বহুত পিটিছে আৰু শুনা পোৱা মতে তেওঁ দুটা দাঁত উঘালিও গৈছে এইখিনি কথা যদি আমি চাবলৈ যাওঁ খিনি বহুত নিৰ্যাতন হৈছে তেখেতৰ ওপৰত তেখেত এজন উঠি অহা প্ৰজন্মৰ ব্যক্তি হিচাপে তেখেতৰ লগত এইখিনি বহুত দুৰ্ভাগ্য ঘটনা ঘটিছে আজিৰ সমাজতো মান মানে এই অন্ধবিশ্বাসটো যে প্ৰচলিত হৈ আছে এইটো এটা ভাবিব নোৱাৰা বিষয়
সমাজৰ মানে আপোনালোকৰ ৰাইজখন সচেতন হৈ আ সজাগ হ'ব লাগে এখন সজাগতা সভা অনুষ্ঠিত কৰিব লাগে তেতিয়া সুবিধা হয় আৰু
হয় এতিয়া আপোনাৰ ইমান অত্যাচাৰ কৰিছে তেওঁৰ লগত ডাইনী সজাই যে তেঁও মানে এতিয়া আপোনাৰ হস্পিটেলত আপোনাৰ এডমিত হব লগীয়া হৈছে
টা দুখ লগা ঘটনা তেনেকুৱা ঘটনাবোৰ আমি আমি প্ৰায় শুনিয়েই থাকো আৰু আপোনাৰ কিবা ঘটনা মনত আছে নেকি তেনেকুৱা
আগতে তেনেকে আপোনাৰ ভূত প্ৰেত বুলিও এনেকে ধেৰ পূজা পাতল কৰা হৈছিল আপোনাৰ তাৰ গাত আছিলে এই গৌতম নামৰ এজন আছিলে হবলা তেওঁৰ গাত দৌত লমভিছিলে হেনো তাতো মানুহে আপোনাৰ ৰ'দ লমভিছিলে বুলি আপোনাৰ ধেৰ পূজা পাতল কৰিলে
হয় শুনা পাইছিলো
হয় সেই তেনেকে আৰু আগৰ পৰাই চলি আহিছে সমাজত এইটো যেতিয়া আপুনি সোনকালেটো কৰো বুলি ভাবিলে আঁতৰ কৰিব নোৱাৰে দুদিন মানতো সময় ল'বই
হয়, হয়।
আজিৰ যুগতটো আপোনাৰ বিজ্ঞানৰ যুগ এতিয়া।
হয়, হয়।
বিজ্ঞানৰ যুগত আপোনাৰ ধৰি লওক উঠি অহা প্ৰজন্মইতো এইখিনি কথা বিশ্বাস নকৰে। আপোনাৰ আগৰ কলীয়া যোনখিনি মানুহ আছিলে সেইখিনিয়েতো এইটো কথা আপোনাৰ বেছি কৈ মানে চলাই নি কুসংস্কাৰৰ বিষয়ে
হয়, হয়। এতিয়া যদি আমি চাবলৈ যাওঁ আমাৰ ভৱিষ্যতটো সেই উঠি অহা মানুহখিনিৰ হাততে আছে। এতিয়া বনো নিচিনা যুৱ প্ৰজন্মৰ হাততে আমাৰ উঠি অহা সেই সংস্কৃতি আছে। বা উঠি অহা সেই প্ৰজন্মটো আছে। গতিকে তেনেস্থলত আমি আমাৰ পূৰ্ব
কথা বেছিকৈ ভাবি যোনখিনি পূৰ্ব পুৰুষসকলৰ ভাল বস্তু, ভাল বস্তুখিনি আমি সংগ্ৰহ কৰিব লাগে। আৰু বেয়াবোৰ যিমান পাৰোঁ আমি ত্যাগ কৰিব লাগে তেতিয়া এ খিনি হৈছে সেই সমাজখনৰ কিছুমান বেয়া প্ৰভাৱ এতিয়া যদি আপুনি চাই বহুত অতীতলে বহুত অতীতত আপোনাৰ সতীদাস পথাৰ নিচিনা পথাও আমাৰ সমাজত প্ৰচলিত আছিলে।
হয়।
কিন্তু সেইবোৰ প্ৰথাওতো আজি আমি সমা আমি আগবাঢ়ি যাবৰ বাবে সমাজখন বিকশিত কৰিবৰ বাবে সেইবোৰ প্ৰথাটো আজি আমি ত্যাগ দিছো, ত্যাগ দি আমি কিমান আজি তাৰ পৰা সুফল লাভ কৰিছোঁ বা ভাল ফল লাভ কৰিছোঁ। ঠিক তেনেদৰে আমি সমাজৰ কিছুমান পুৰণা ব্যৱস্থা যিবোৰে সমাজত বেয়া প্ৰভাৱ পেলা য় সেইবোৰ আমি যিমান পাৰো ত্যাগ কৰিব লাগে। যিবোৰ ভাল বস্তু সেই বস্তুবোৰ আমি গ্ৰহণ কৰিব লাগে।
হয়, হয়। এতিয়া আপোনাক সতীদাস প্ৰথাক লৈ পেলাইটো আপোনাৰ আগত ততে বহুত কিবা-কিবি হৈছিল, আপুনি বহুত ঘটনাৰ কথা শুনিবলৈ পাব।
হয়।
আপোনাৰ বিদেশৰ পৰা অহা পৰ্যটকেও আপোনাৰ ইয়াৰ ওপৰত সতীদাহ পথাৰ ওপৰত আপোনাৰ আৰু মন্তব্য আগবঢ়াই থৈ গৈছে।
হয়, হয়।
সতীদাহ প্ৰথাটোতো একেবাৰে আপোনাৰ মানে এইটো কি বুলি কব, আপোনাৰ একেবাৰে মাৰাত্মক আছিলে সেইটো। সৰুতে এজনী ছোৱালীক যেতিয়া তেনেকে বিয়া দি জলাই দিয়া হয় গিৰিয়েকৰ লগত
হয়। সেইখিনি নিয়মটো আমি সময়ৰ সতি সাম সাম্প্ৰতিক সময়লৈ চাই সময়ৰ পৰিস্থিতি চাই আমি সেইখিনি কথা এতিয়া বাদ দিছো। তেতিয়া দিনত সেই ব্ৰিটিছ আপোনাৰ শাসন কালত, ইংৰাজৰ শাসন কালত মই এতিয়া পাহৰিছো তেখেতৰ নামটো জৰ্জ কেনিং আছিল হয়তো।
হয়।
এনেকুৱা এজন বাহিৰৰ ব্যক্তি আৰু আমাৰ ভাৰতবৰ্ষৰ ভিতৰো ব্যক্তিজনৰ নামটো মই এইমাত্ৰ মনত অহা নাই। তেখেতৰ সহযোগত সেইখিনি কথা আমাৰ সমাজৰ পৰা বিলুপ্ত হ'ল। বিলুপ্ত হ'ল যদি কিছুমান প্ৰথা মানে সম্পূৰ্ণকৈ আজিৰ যুগতো বিলুপ্ত হোৱা আমি দেখা নাপাওঁ। হয়তো সমাজত কিছুমান মানুহৰ আধুনিকতাৰ পৰফটো সেই সকল মানুহে পোৱা নাই বা তেওঁলোক সজাগ হবলৈ বিচৰা নাই। এনেকুৱা কিছুমান মানে
দুৰ্বল তেওঁলোকৰ সেই চিন্তাধাৰাৰ বাবে ঠেক মানস সিকতাৰ বাবে এইবিলাক আমি সমাজত আজিও দেখা পাওঁ। এতিয়া বলুৰ দৰে আপুনি যদি য দেখা পায় বলিউডৰ এজনী সুঠাম গাভৰু ইমান উঠি অহা এগৰাকী দীপলিপ গাভৰুৰ এই অৱস্থা যদি হয় এই যৌৱন কালতে। গতিকে ইয়াৰ পৰা আমি কি আশা কৰিব পাৰোঁ আমাৰ সমাজখনক
ইয়াৰ পৰা আমি এটাই আশা কৰিব পাৰো যে সোনকালে এইখিনি ব্যৱস্থা বিলুপ্ত কৰিব লাগে আৰু সমাজখনক আগবঢ়াই নিব লাগে। গতিকে কিছুমান জনা শুনা মানুহে ইয়াৰ ওপৰত এখন ৰাজহুৱা সব ভা অনুষ্ঠিত কৰি ইয়াৰ ওপৰত কি কৰা হয় সেই সিদ্ধান্তটো সোনকালে ল'ব লাগে আৰু ঘৰতোক আপোনাৰ মোৰ হিচাপত বলুক আপুনি নিয়াই দিব লাগে ৰাইজে হেল্ল'
এতিয়া যদি আমি চাবলৈ যাওঁ হয় হয় আপুনি শুনা পাইছে।
হয় শুনিছো কওক।
হয় এতিয়া যদি আপুনি চাই ন্যায় ব্যৱস্থাটোৰ কথা ন্যায় গলোৱে কোনোবা এদিন নহয় কোনোবা এদিন পাই যাব।
হয় আজিৰ পৰা দুবছৰৰ পিছত নহলে দহ বছৰৰ পিছত কেতিয়াবা